হেল্ল'!
হেল্ল'! কি খবৰ?
হ'লে, তোমাৰ?
উম, ভালে ভালে।
অ', অ'।
জিম কেনেকুৱা চলিছে?
জিম ঠিকে-থাকে চলি আছে আৰু, গৈ আছোঁ।
অ', গুৰেশ্বৰী বনিছে নে?
তুমি গৈছা নে নাই? মনীষেও
মই গৈছো বাৰু। তোমাৰ এতিয়া এইটো কি বুলি কয়, হেৰি। বাকী এইটো জেনেৰেল নলেজ চলেজ পঢ়িছা নাই অলপ
হুমম, হুমম।
মানে, জেনেৰেল নলেজ পঢ়া নাই, তুমি?
অ', জেনেৰেল নলেজতটো, ইমান এইবোৰ নপঢ়োঁ মই। কিতাপ-চিতাপ, বৰ
অ', পঢ়িব লাগে। এনেকে, তোমাৰ এতিয়া, জ্যোতিপ্ৰসাদ আগৰৱালা হৈ গ'ল।
এইটো হয়, বাৰু।
শুনিছা নে, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নাম?
অহ, শুনিছোঁ শুনিছোঁ।
অ', জ্যোতিপ্ৰসাদ তেওঁ এগৰাকী গীতিকাৰ, নাট্যকাৰ।
উম, তুমি পঢ়া চাগে খুব ন?
অ', পঢ়া যায় কেতিয়াবা।
অ'।
আৰু তোমাৰ চলচ্চিত্ৰ, চলচ্চিত্ৰ মানে এইটো চিনেমা জগতৰ। মানে তেওঁ প্ৰৱৰ্তক আছিলে।
অ।
ফাৰ্চ অসমীয়া, মানে তোমাৰ চলচ্চিত্ৰ জগতত, তেওঁ প্ৰৱৰ্তক। প্ৰবৰ্তক শব্দটো, মানে বুজি পাইছা নাই?
বুজিছো, বুজিছো।
মানে, নতুন কৰে যোনে মানে হেৰি কৰিছিলে, তেওঁ।
উম, উম, উম, বুজি গ'লো অ
তাৰপিছত, তোমাৰ, হেৰি হৈ গ'ল তাৰপিছত ডাক দাই, ডাকটো তুমি নাই শুনা, চাগে। বাকী, তৰুণ গগৈ চিনি তো পোৱাই? কংগ্ৰেছৰ, যে মুখ্যমন্ত্ৰী আছিলে, আগত।
মন্ত্ৰী আছিলে অ
বহুত পঢ়া আছিলে আগই আগতে। তেওঁ, তোমাৰ, সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, তোমাৰ আইন, মানে তোমাৰ, ল পঢ়িছিলোঁ, ল। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, তোমাৰ হা গম পাইছা নাই তোমাৰ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, তোমাৰ ল পঢ়ি-পিনি, তেওঁ, মানে ইলেকচন খেলিছে তাৰপিছত, তেওঁ মানে চোকা আছিলে বহুত সব ফালৰ পৰা।
অ চোকা আছিল অ
এতিয়া, অসমত, ঢেৰ হৈ গ'ল, তোমাৰ মেডিকেল কলেজ। তোমাৰ, এতিয়া, এইফালে, আমাৰ আমাৰ আপাৰ আচামত, চবলে গ'লে, গোলাঘাট মেডিকেল কলেজ বনাই আছে, বৰ্তমান।
অ আমাৰ হেৰিতে তোমাৰটো বাইপাছো ইয়াতে এখন বনাই আছ নহয় কি কলেজ হেৰি মেডিকেল নে কি কলেজ
সতিহাদিনী কলেজ এইখন বা এইখন সতিহাদিনী অ মেডিকেল কলেজ খন আছে তোমাৰ সেই বগৰী জেঙৰ ফালে।
বগৈ জেঙা ফালে আছে এখন অ
অ তা একেদখতে কেঞ্চাৰ হস্পিতলখনো বনাই আছ
উম উম।
তোমাৰ এইফালে হৈ গ'ল তোমাৰ গোলাঘাট মেডিকেল কলেজ। যোৰহাট মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজ, শিৱসাগৰ মেডিকেল কলেজো বনাব চাগে।
অ অ।
ধেই মেডিকেল কলেজ আজিকালি ইউনিভাৰ্ছ আমাক উ বা এতিয়া ইউনিভাৰ্চিটিও বনি গ'ল কেইবাখন ডিব্ৰুগড় ইউনিভাৰ্চিটি, এইখন আমাৰ এতিয়া হ সত তিহাদিন ইউনিভাৰ্চিটি বনাই দিলে।
হয়।
এইখন তুমি ইউনিভাৰ্চিটিখন দেখিছে গৈছা নাই?
কোনখন?
এইখন সতিয়া তিনিখন
আ দেখিছো দেখিছো।
অ এনে কৈছা নে এইফালে যাওঁতে দেখিছা অ।
এনেই যাওঁতে দেখো অ কেতিয়াবা।
অ গৈ চাব লাগে যেতিয়া তোমাৰ এ সেই আগষ্টত অপেনিং হ'ব বুলি মই শুনিছো মানে। সতিহাধিনী ইউনিভাৰ্চিটিখন, বহুত ল'ৰা-ছোৱালী পঢ় ঠিক আছে বৰ্তমান ক্লাছবোৰ তোমাৰ এই গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত হৈ থাকে। তাৰপিছত তাৰ পৰা তোমাৰ ইয়ালৈ লৈ আহিব মানে পিং বোৰ বনাই অলৰে হৈ গৈছে অকনমান - অকণমান অলপ- অলপ আছে।
অ' অলপ - অলপ বাকী আছে অ'।
ইমান বাকী নাই অলপ- অলপ আছে।
অকণ- অকমান আছে চব প্ৰায়ভাগ হলেই আৰু অলপ কাম বিকি আছে।
কালাৰ- চালাৰ অলপ উ
অ' ভিতৰৰ - ভিতৰৰ কামটো কি আছে নাজানো বাহিৰৰ পৰা সম্প দেখিছো! ভিতৰ চাইটটোহে কি হৈছে খালি।
সেইটো মানে বাহিৰ হৈ গৈছে ইডৰ চাইতো তোমাৰে ৰং চং কৰিব আছোগে বস্তু বখ
নাথাকিব পাৰে আৰু।
এখন বস্তু বখানী এইব বহুত ভাল লিব নো
উম উম।
একজেক্ট তোমাৰ মতে সেইটো কিমান টকা বাজেট হ'ব পাৰে গোটেই বিল্ডিংটো?
এ' এইটোতো বহুত হৈ যাব এনেই তুমি কোৱা চোন কিমান মান হ'ব।
এয়া কৰৰত গৈছে আৰু কৰৰ।
এইটো হয় বা।
কৰ ৰমালি লোৱা দহ বিশ কৰ চব মানে বি চং মান উ
উম, ত্ৰিছৰ পিছৰত ধৰি ছোৱা ত্ৰিশ।
আহ ত্ৰিছকৰ ভিতৰত ঘৰ হৈ যাব চাগে অ'
উম উম।
বহুতাঙৰ ডাঙৰ বনাইছে আকৌ তোমাৰ মেডিকেল কলেজখনো অলপ নহয় মেডিকেল কলেজ অলপ ডাঙৰ কে বনাইছেনি তোমাৰ।
উম -উম
আকৌ কেঞ্চাৰ খন কাষতে আছ ন'
কাষতে আছা অ'
এইখনো তোমাৰ দুহেজাৰ ছাব্বিশৰ এতিয়া জুন। জুলাই আগষ্ট ছেপ্তেম্বৰ ছেপটেম্বৰ মানত অপেনিং হ'ব চাগে গোলাঘাট মেডিকেল কলেজ। ছেপ্তেম্বৰত নহ'ব সাতাইশত ষ্টাৰ্ট হ'বহৈ পাৰে। কাৰণ সেইখন বনাই বনাই মানে কমপ্লিট হোৱা গে নাই। কনষ্ট্ৰাকচন চলি আছে বৰ্তমান।
উম।
তাত চাকৰি ওলাব বহুত তোমাৰ এইবোৰ মেডিকেলৰ নাৰ্ছ। নাৰ্ছৰ চাকৰি হওক লেবৰেটৰী চাকৰি হওক ফাৰ্মাচিষ্ট টেকনিচিয়ান। ৰেডিঅ'লজিষ্ট তাৰপিছত তোমাৰ এক্সৰে থাক। এক্সৰে টেকনিচিয়ান ডক্তৰ।
উম।
ৰিচিপচনিষ্ট ৱাৰ্ড বয়। এ ঢেৰ লাগে নহয়।
অ' ধেৰ লাগে অ'
প্ৰাইভেট প্ৰাইভেট বিজনেছও চলিব ফাৰ্মাচী খুলিব পাৰে কোনোবাই বাহিৰত। মেডিকেলৰ বাহিৰত জেৰক্সৰ দোকান হোটেল ভাতৰ ভাত। ভাত খাওঁতে
অ চব ফালে ঘূৰিব পাওঁ উম
হা
হয় বাৰু চাব খুলিব পাৰিব তাত পিছত
অ বিজনেছ আইডিয়া থকা মানুহ খিলড ঘৰত
খুলি লাব
ট্ৰেডিশনেল চাইকেল প ল
হম
তাৰপিছত এইফালে সেইখনতো বনিয়ে আছে তাৰোৰি তাৰ পিছত এইফালে এইখন তো মই হ'বগৈ এইটো এইখনতো আগষ্টত ফিক্স
আগষ্টত ন
উম তাৰ পিছত এইফালে অক বৰবছখননতো বনাই আছে বৰগছৰ বেয়া বহুত লাভ হব কিন্তু বৰগছছে যটো
উম উম এই বগচ আৰু মুখে মুখে থকা এখন কিহেখন কি হ'লে অঁ
এখন তেনষ্টোৰেন্ত
টেন ষ্টেন বুলি কাে না
সখন নাম এটা কিবা এটা কয় তোমাৰ কিন্ত আমি এতিয়া তেনৃষ্টোৰেন্ত বুলি জানো
অ আমাৰ এনেকে গোলাঘাটত ধৰা টাউনত মানে এনেকে এনেকে ধৰা কেবিনত বহি পেলনিি মানে ৰুম নিচিনাকে এনেকে বহিব পৰা এনেককা জেগ আছে নাই মানে হেৰি ধৰা এনেকা মানে সৰুকে ৰুম ধৰা
দুটা মানে বহি পিনে এনে মানে কথা পাতিব পৰা।
এইখনে ট্ৰেন ষ্টেন খন আছ
ট্ৰেইনখনতে আছে ন? তাতো তাত চাগে হেৰিটোও বহুত নহয় প্ৰাইজটোও বহুত নহয় চাগে।
এ নহয় ইমান নহয়।
অ,
মিনিমাম মানে সেইটো হে এইকেইটা কেপচুল কেইটা যে আছে
অ'
কেপচুল কেইটামান আছে তাতে কেপচুল কেইটা ল'লে কিবা এটা চাৰ্জ ল'ব। খালি এনেই যদি খাবলৈ কৈছে নলয়।
উম।
কেপচুল কেইটা যদি তুমি বুক কৰা তে ল'ব
অ', অ',
কেলে কবাত যাম বুলি ভাবিছানি?
তাকে যাম বুলি ভাবিছোঁ বাৰু
অ', অ', আমাৰ ফেমাচ চব আছে টাটা ডিলাৰ চুজুকি দিলাৰ তাৰপিছত তোমাৰ অ মহেন্দ্ৰ দিলাৰ
উম।
উম।
বা চব আছে। ক কিয় দিলা
আৰু হবই আৰু কিবা কিবি হ'বলৈ বাকী আছে।
উম, তাৰপিছত এখন উম, পুৰ ভেলু আছে।
অহ।
অল এভিথিং ছাৰ।
অ, অ, অল এভিথিং আছে অ, '
উম। নোহোৱা বস্তুৱে নাই।
উম, উম, হয়, বাৰু
কেইদিনমানৰ পিছত গোলাঘাটৰ টাউনৰ মানুহে ৰঙাজানত বস্তু বিচাই আহিব। এই তাত বস্তু নাই। ৰঙাজানৰ পৰা লৈ আহোঁ গে বুলি কয়
হয়।
এতিয়া গোলাঘাট বিচাৰি যাব লাগে। ৰঙাজানত বস্তু নাই গোলাঘাটৰ পৰা আনো বুলি
এতিয়া ৰঙাজানত পোৱা যাব কেইদিনমানৰ পিছত আৰু
কোনে পায়। নে কি
উম উম
অহ বাকী ক'ত এতিয়া?
এতিয়া মই ঘৰতে তুমি?
মই ৰুমতে বাকী কি কয় ক আছিলো হে চুকাফা এটা চুকাফাৰ কথা জানা নাই তুমি তুমিতো আহোম চ চুকাফ কথা জানিব লাগে।
আহ জানো জানো।
কিমান চনত আহিছিলে চুকাফাৰ কিমান
এই বাৰশ বাৰশ আঠাইশ খ্ৰীষ্টাব্দত।
কৰ পৰা আহিছিলে।
এ হেৰিয়তে গৈছিলে এইটো তোমাৰ হেৰিয়ত পাটকাই পৰ্বত।
তাৰত চ এই যিখন ডিব্ৰুগড় মেডিকেল কলেজ সেইখনৰ পুৰণা নামটো কি আছিলে বাৰু,
হেটোহে নাজো খালি দেই মই,
কে জন বেৰ হোৱাইট মেডিকেল কলেজ।
অঁ অঁ,
বাকী জয় মতি কুৰি কোন আছিলে।
উম,
জয় মাতি কুৰিটো শুনিছা চাগে এই শাস্তি দি
শুনিছোঁ শুনিছোঁ অ জানো জানো।
জয়মতী কুঁৱৰীৰ শুনিছা নে।
শুনিছো শুনিছো।
অ এইবোৰ অসমৰ হিষ্টবোৰ জানিব লাগিব অলপ,
উম উম হয় উম উম ঠিক আছে হ'ব দিয়া। অ অ ঠিক আছে। উ